অ কি কৰি আছে হে বন্ধু খবৰ পাতি নাইয়েচোন তোমাৰ আজিকালি-
এ কি কৰিবা জীৱনক লৈ চিন্তা হৈছে বহুত মানে কি কৰিম কি নকৰিম সেনেকোৱা এটা সময়ৰ মাজত এতিয়া ফাঁচি আছো আৰু কবলৈ গ'লে কোনটো কাম কৰিলে ভাল হ'ব কোন কোনটো কৰিলে বেয়া বা কোনফালে তুমি পইচা উপাৰ্জন কৰিব পৰা যায় সেনেকুৱা ধৰণৰ কথা তুমি ভাবি থাকো এইকাৰণে মানে ফোন কৰা নহয় দিয়া কাকো তুমি কি কৰি আছা পিছে?
কথাতটো বাৰু ঠিকেই কৈছা দিয়াচোন তুমি মৰো সেই একে চিন্তা ক কবলেলেমাৰ সেই কৰি আছো এই এনেই তোমাৰ এনেই বহি আছিলো ঘৰতে কি তাৰ তাৰপিছত তোমাক ফোন কৰোঁ বুলি আনে আৰু ফোনটো কৰি দিলোঁ আৰু তোমাকে আৰু বাকী তুমি যে কলা এই চিন্তা। - এই চিন্তা বোৰ কি তোমাৰ বেছি হৈছে নেকি মানে তোমাৰ কিহক লৈ চিন্তা আৰু ইমান অলপ কোৱাচোন মোক খুলি ভাঙি কি ইমান হৈছে। তোমাৰ মানে কিহৰ ইমান মানুহ এতিয়াটো অশান্তি হৈছে মানসিক অশান্তি হৈছে তোমাৰ মই অলপ জানো আৰু মই এই কিবা সহায় কৰিব পাৰো সহায়। কৰি দি বাৰো।
চিন্তা বুলি ক'বলৈ গ'লে বেছি বেলেগ একো চিন্তা নাই মানে তোমাৰ কি হয় আজিকালিতো জানে আমি সকলোয়েতো একে বস্তু পঢ়ি আছো ন। এতিয়া তুমি যদি ডিগ্ৰী পঢ়ি আছা ময়ো ডিগ্ৰী পঢ়ি আছো। কিন্তু সেই ডিগ্ৰী পঢ়াৰ পিছত আমি কি কৰিম বা কেনেকুৱা ধৰণৰ চাকৰিত? আমি নিৰ্গত কৰিম নিজকে বা কেনেকুৱা ধৰণৰ চাকৰি কৰিম সেনেকুৱা ধৰণৰ চিন চিন্তা ভাৱনাবোৰ আহে দিয়াচোন মনত কাৰণ জানাই আমিতো মধ্যবিত্ত পৰিয়ালৰ মানুহতো আমাৰ আমি মানে পইচাৰ যিটো মূল্য সেইটো চবতে বেছি বুজি পাওঁ ত সেই পইচাত আমি কেনেকে উপাৰ্জন কৰিব পাৰো বা নিজৰ কাৰণে জমা কৰিব পাৰো। সেইবোৰ চিন্তা যেতিয়া মনলৈ আহে মানে তেতিয়া মানে নক'ব আৰু অশান্তিত বহুত অশান্তিৰ সৃষ্টি হয় আৰু ক'বলৈ গ'লে।
সেইটোতো হয় দিয়াচোন মানে তুমিতো ক'লাই যাতে আমি যিটো বৰ্তমান সময়ত যিটো পঢ়ি আছো বা যিটো তোমাৰ মধ্যবৰ্তী শ্ৰেণী হিচাপে যিজন আমি যি মানে এটা আৰু কাম কৰিব লাগে সেইটো কাম কৰা নাই এইটো বাৰু হয় বাকী কি ক'বা? তুমি আমাৰ এই যিটো বিফলতা এই বিফলতাৰ পৰা আমি এদিন সফলতা সফল হ'ম ছাগে আৰু কাৰণ তুমি দেখিবাই কাৰণ যিবিলাক ডাঙৰ ডাঙৰ ডাঙৰ মানুহ আছে। সেইবিলাকতো তোমাৰ সেই বিফলতাৰ পৰাই তেওঁলোকে ইমান সফল হ'ব পাৰিছে ন। তেওঁলোকৰ তোমাৰ যিবিলাক ইণ্টাৰভিউ থাকা বা তেওঁলোকৰ যিটো সাক্ষাৎকাৰ থাকে। তাতেও তেওঁলোকে এইটোৱে কয় যে প্ৰথমে তেওঁলোকও মানে এইবিলাক আৰু ভবা নাছিল বা তেওলোকে ইমান হৈ যাব ভবা নাছিল কিন্তু তেওলোকৰ যিটো কষ্ট সেই কষ্ট কৰি যা আছিল। তেওঁলোকৰ নিজৰ যিটো কাম সেই নিজৰ কাম কৰি যাই আছিল। তেওঁলোকৰ যিটো বিফলতা সেই বিফলতাৰ পৰা তেওলোকে মানে শিকি আছে শিক্ষাবিলাক যিবিলাক পাব লাগে বিফলতাৰ পৰা শিক্ষা এইবিলাক শিক্ষা আৰু সেই শিক্ষাবোৰ তেওঁবিলাক পাই আছিল আৰু তাৰ পৰাই তেওঁবিলাক শিকি শিকি আজি এজন ডাঙৰ মানুহ হৈ গ'ল। ত' সেনেকে আৰু বাকী তুমি কি কবা সেই এই বিফলত পৰা সফলতা যোৱা প্ৰক্ৰিয়টোক মানে তুমি কি ভাবা এই প্ৰক্ৰিয়াটো? কেনেকুৱা ধৰণৰ বা কেনেকে আমাক মানুহৰ জীৱনতো সহায় কৰিব পাৰে। ই মানুহৰ এজনক সফল কৰিবলৈ কেনেকে মানে সুবিধা কৰি দিয়ে বা মানুহ এজনক সফল কৰিবলৈ কেনেকে ই সহায় কৰে মানে বিফলতাটো মানে সহায় কৰে আৰু
বিফলতাৰ কথা কব গ'লে তুমি বিফলতাৰ পা যদি সফলতা অৰ্জন কৰি। কৰিব বিচাৰিছা বা তুমি বিফল ব্যক্তি পৰা সফল ব্যক্তি এজন হ'ব বিচাৰিছা। তেনেহলে তুমি প্ৰথমেটো কষ্ট কৰিব লাগিব আৰু যিটো নিয়মানুবৰ্তিতা বুলি যে কয় সেইটো লাগিব। তোমাৰ লগতে তুমি বস্তুবোৰ বুজিব পৰা ক্ষমতা তোমাৰ অ' হ'ব লাগিব আৰু কেতিয়াবা তোমাৰ সেই ক্ষেত্ৰত তোমাৰ ভাগ্যও ভাল হ'ব লাগিব দিয়াচোন। কাৰণ ভাগ্যৰ কথা কিয় কিয় কৈছো। মই মানে আজিকালি কি হয় বহুত পঢ়া বা বহুত জনা ল'ৰা ছোৱালীও চাকৰি নাপায় কিন্তু তোমাৰ নজনা বা নপঢ়া। পঢ়া তোমাৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওলোকে সেই চাকৰিবোৰ পায় ত এনেকুৱা ক্ষেত্ৰত কেতিয়াবা হয়তো ভাগ্যৰো প্ৰয়োজন হ'ব পাৰে নহ'বা। তোমাৰ যিবিলাক দক্ষ দক্ষতা হে দক্ষতাৰো প্ৰয়োজন হ'ব পাৰে। বাকী তুমি যিটো কলা বিফলতাৰ পৰা সফলতা কেনেকে আনিব পাৰি সেই ক্ষেত্ৰত মই ভাবো যে তোমাৰ ধৰা আ মইতো কলোৱেই কষ্ট কৰিব লাগিব। নিয়মানুবৰ্তিতা পালন কৰিব লাগিব আৰু তুমি এটা মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছা যে তুমি মানে বিফল বিফলতা কেনেকে সহায় কৰে সফল হওঁতে ত এতিয়া মই তোমাক যদি উদাহৰণ স্বৰূপে কওঁ এতিয়া আমি যেতিয়া স্কুলৰ সময়ত আছিলো তেতিয়া আমি ধৰা গণিতৰ কথাই যদি মই কওঁ গণিতত। কেতিয়াবা যদি অংক এটা ভুল হয়। সেই অংকটোক কিয় ভুল হৈছে আমি যদি তোমাৰ তিনি চাৰিবাৰ আমাৰ ভুল হৈছে আমি এতিয়া গম পাই যাও ন সেই তিনি চাৰিবাৰ ভুল কৰাৰ পিছত যে এই অংকটো আচলতে ভুল কিয় হৈ আছে তিনি চাৰি বাৰ বা কি কি বস্তু কাৰণে ভুল হৈছে অংক তেতিয়া আমি বুজিব পাৰো যে আমি এইটো এইটো বস্তু যদি নকৰো তেনেহলে এই অংকটো ভুল নহয়। জীৱনৰ ক্ষেত্ৰটো তেনেকুৱাই। মানে ধৰা তুমি যদি কিবা এটা কাম কৰি আছা তাতে তুমি সফলতা পোৱা নাই। তেনেহলে তুমি প্ৰথমবাৰ হয়তো বেলেগ ভাৱে চেষ্টা কৰিলা তেতিয়া সফলতা নাপালা। দ্বিতীয়বাৰ হয়তো আৰু বেলেগ ভাৱে চেষ্টা কৰিলা, তেতিয়াও সফলতা নাপালা। তেতিয়া তৃতীয়বাৰ তুমি যেতিয়া চেষ্টা কৰিবা সেই দুয়টা চাইদ তুমিটো গমেই পালা যা প্ৰথমবাৰে দ্বিতীয়বাৰে যে তুমি কিনে কেনেভাৱে প্ৰস্তুতি কৰিছা বা কেনেধৰণে চেষ্টা কৰিছা কামটোৰ বাবে। ত যেতিয়া তুমি প্ৰথম আৰু দ্বিতীয়বাৰত নাপাবা। তৃতীয় বাৰত তেতিয়া তোমাৰ এটা আহি যাব ন মনত যে মই এনেকে এনেকে কামটো কৰিব নালাগে তেতিয়া মই মানে বিফল নহওঁ সহজে বা সফলতাৰ পৰা দূৰত নাথাকো ত সেনেকুৱা ধৰণৰ কথা আৰু মানে যিমানে কাম কৰিবা, তোমাৰ কামৰ ক্ষেত্ৰত যিমানে তুমি বস্তু এটা শিকিবা বা যিমানে বস্তু এটা চেষ্টা কৰিবা। সেই চেষ্টা কৰিলে মানে সেই কামটোৰ বা বস্তুটোৰ প্ৰতি তোমাৰ যিটো সফলতা অৰ্জন কৰাৰ ক্ষমতা, সেইটোও বৃদ্ধি হয় তুমি এনেকুৱা ক্ষেত্ৰত বহু দেখা পাবা তুমি ধৰা কিবা এটা নতুন বস্তুৱে বনাই আছা হয়তো প্ৰথম তোমাৰ আহ তুমি ধৰা নতুন আঞ্জা খন বনাবলৈ শিকি আছা প্ৰথমে তোমাৰ নিমখ বেছি হ'ব পাৰে প্ৰথম হালধি বেছি হ'ব পাৰে কিন্তু। হেনেকে দুবাৰ তিনিবাৰ যেতিয়া ভুল কৰিবা ভুল কৰাৰ পাছত তুমি কি হবা তুমি বুজি পাবা যে মই ইমান ইমান পৰিমানত বস্তু বোৰ দিম। ত তেতিয়াহে মানে আঞ্জা খনৰ যিটো সোৱাদ সেইটো আহিব। ত এনেকুৱা ধৰণৰ কথা আৰু জীৱনত জীৱন সকলো বস্তুৰ লগ জীৱন জড়িত হৈ থাকে। মানে জীৱনৰ সৰু সৰু বস্তু মই যেনেকে ক'লো তুমি এখন আঞ্জা বনোৱাৰ পৰা এটা অংক কৰালৈকে এই সকলোবোৰ বস্তু জীৱনত ডাঙৰ ডাঙৰ সফলতাত মানে সহায় কৰে আৰু আচলতে কবলৈ গলে। বাৰু এই বিষয়ে তুমি কি ভাবা আৰু বেলেগ?
ভাবিবলৈ তোমাৰতো বহুত আছে দিয়াচোন এতিয়া তুমিতো ক'লাই আচল কথাখিনি তো মোৰ মতে আৰু ত মই ভাবো যে এই যিটো তোমাৰ কলা আৰু বিফলতাৰ পৰা সফলতা যিটো অৰ্জন কৰে মানুহে। এ তুমি কিছুমান উদাহৰণো দিলা। সেই উদাহৰণৰ লগতে আৰু মই ভাবো যে আমি সদায় মানে বিফলতাৰ পৰা শিকিব লাগে আৰু যিমান পাৰো আমি বিফলতাৰ পৰা কেনেকৈ আমি বিফলতা মানে বিফলতা আমি কেনেকৈ অৰ্জন কৰিম অ নিশ্চয় আমি কিবা ভুল কৰিছিলো বা তোমাৰ ধৰি লোৱা। নিশ্চয় আমি কিবা তোমাৰ, মানে যিটো কাম কৰিব লাগিছিলে সেই কামটো কৰা নাছিল সেইকাৰণে চাগে আমি বিফলতা পাইছোঁ ত' তাৰ পৰা আমি চাব লাগে আমি কি। কৰিব নালাগে কি কৰিব লাগে কি কৰিলে আমি সফলতা পাম বা কি কৰিলে আমি
আহ কি কৰিলে আমি ধৰি লোৱা আহ তোমাৰ আৰু বেছি সফলতা পাম বা কেনে সফলতা কেনেকৈ অৰ্জন কৰিম মানে বিফলতা যাতে আৰু কম হয় সেইকাৰণে মই ভাবোঁ ভাবো যে আমি বিফলতাৰ পৰা বহুখিনি কথা শিকিব পাওঁ আৰু বাকী তোমাৰ আৰু এই ধৰি লোৱা এজন ছাত্ৰৰ কথা ক'লাই তুমি। ছাত্ৰটোৰ কথা ক'লাই, এই ধৰি লোৱা আজিকালি যিটো অ ব্যৱছ হৈছে আৰু মানে আজিকালি যিটো অৱস্থা হয় ছাত্ৰ ছাত্ৰীসকলৰ। এ ধৰি লোৱা সাধাৰণ সাধাৰণ মানে কবলৈ গলে ডাঙৰে পৰীক্ষা দিয়ান এই যিবিলাক ডাঙৰ ডাঙৰ পৰীক্ষা আছে এই তোমাৰ ডাক্তৰী পৰীক্ষা হওক যিবিলাক ইঞ্জিনিয়াৰিং পৰীক্ষা আছে সেইবিলাক পৰীক্ষা হওক এ যে ই মানে নিট বা তোমাৰ যিগিলাক ইউ পি এছ চি হেনেকুৱা যিবিলাক ডাঙৰ ডাঙৰ পৰীক্ষা আছে। পৰীক্ষা বিলাকত মানে কি হয় বহুত ছাত্ৰ ছাত্ৰীয়ে তোমাৰ অংশগ্ৰহণ কৰেটো মানে যিহেতু এটা প্ৰতিযোগী তা মূলক পৰীক্ষা হয়। যত তোমাৰ পাছ কৰিলে বা তোমাৰ ইণ্টাৰভিউ বিলাক পাছ কৰিলে। কোনাবা ডাঙৰ চাকৰি পায় বা ডা ডক্টৰি হ'ব পাৰে বা ইঞ্জিনিয়াৰ হ'ব পাৰে তেনেকুৱা আৰু সেনে সেনো কবাত মানে বহু ছাত্ৰ- ছাত্ৰীয়ে কি কৰে, তেওঁলোকৰ যিটো বিফলতা সেই বিফলতা তেওঁলোকে মানে হাত মানি যায় আৰু। মানে তেওঁলোকে ভাবে যে আৰু মোৰ একো নহ'ব বা মই মানে একো কৰিব নোৱাৰিম জীৱনটোত। মই তোমাৰ আৰু একো ডাঙৰ মানুহ হব নোৱাৰি। মই মই চাগে এ মই এনেকে থাকিব লাগিব ত তেওঁলোকে মানে সেই বিফলতাৰ পৰা নিশিকে আৰু সেই ফলত চাগে তেওঁলোকে মানে বহুত ছাত্ৰ - ছাত্ৰীয়ে নিউজটো পাবাই চাগে মানে এইবিলাক পৰীক্ষা যোৱাৰ পিছত বা এইবিলাকৰ পৰীক ৰিজাল যিটো, ৰিজাল ধে ৰিজালবিলাক দিয়াৰ পিছত তুমি দেখাবলে পাবে মানে বহু ছাত্ৰ- ছাত্ৰী জী বিলাক নিজৰ, অ মানে হা নিজৰ হাতেদি নিজকে মানে অ ভগবানৰ ওচৰ লৈ লৈ যায় বা নিজকে শেষ কৰি দিয়ে, ত' সেনেকুৱা বহুতো ছাত্ৰ -ছাত্ৰীয়ে কৰা দেখিবা। ত মই ভাবো সেইটো কৰিব নালাগে আৰু চোৱা বিফলত হৈছে এবাৰ বিফল হৈছে দুবা তাৰে বিফল হৈছা, এদিন নহয় এদিন ত সফল হবাই ন, এই যিবিলাক আমাৰ ডাঙৰ ডাঙৰ তুম মই কলোঁৱে ডাঙৰ -ডাঙৰ যিবিলাক ব্যৱসায়ী হওঁক বা তোমাৰ চাকৰিয়ালেই হওঁক, তো সেইবিলাকে মানে
যিমান বিফলতা নহওঁক কিয় বা যিমান তোমাৰ বিফল নহওক বা যিমান তোমাৰ অ তেওঁলোকে অ মাটিত নপৰক, তেওঁলোকে আৰু উঠিছে ন তেওঁলোকে উঠিব পাৰিছে ত' ঠিক তেনেদৰে আমিওঁ ভাবিব লাগে আমিও উঠিব পাৰিম আমিও সেই বিফলতাৰ পৰা কিবা অলপ হ'লেও শিকি আৰু নতুনকে আৰু আৰম্ভ কৰিব পাৰিম নতুনকে আৰু মানে তোমাৰ বস্তুবিলাক চাব পাৰিম ভালদৰে নতুনকে আৰু তোমাৰ বস্তুবিলাক চোৱাৰ লগতে নতুনকে আৰু শিকিব পাৰে, পৰাৰ লগতে নতুনকে আমি সেইবিলাক বস্তু ভালদৰে কামবিলাক এইবাৰ নতুনকে কৰি আৰু আৰু তাৰ তাৰ পৰা আমি সফলতা অৰ্জন কৰিব পাৰিম। সেনেকে তোমাৰ আমি নিজৰ যিটো চিন্তাধাৰা সেই চিন্তাধাৰাও সলাব যে এ ধৰি লোৱা তুমি এটা কাপোৰৰ ব্যৱসায় কৰিছা ত তুমি কেইদিনমান বিফল হৈছে ক্ষা ত বিফল হোৱাৰ ফলত এইটো নহয় যে তুমি সেই কাপোৰে যিটো বেপাৰ আছে সেইখন এৰি দিবা। সেই সেইটো নহয় ন, সেইটো তুমি ধৰি ৰাখিব লাগিব ন, সেয়ে দিয়া আৰু ক'বলৈ গলেতো বহুত কথাই আছে বাকী তুমি কিবা ক'বা নেকি আৰু?
মই এই বিষয়ে বিশেষ একো নক দিয়া মানে বিফলৰ পৰা যদি সফল হব বিচাৰিছে এট এটা কথা যে তুমি কষ্ট কৰিব লাগিব লগতে তোমাৰ যিটো মানসিক বল সেইটোও তোমাৰ থাকিব লাগিব তেতিয়া তুমি সফল হব পাৰিবা, বাকী এই বিষয়ে তোমাৰ বিশেষভাৱে আমি কেতিয়াবা পিছত আলোচ কৰিম দিয়া নহ'লে আজিলৈ ৰাখিছো। মোৰ মানে গাটো ইমান ভাল নহয়, পিছত কেতিয়াবা কথা পাতিম দিয়া।
হ'ব দিয়া আৰু এনেকুৱা বিফলতা সফলতাৰ ওপৰতে জীৱনটো নিৰ্ভৰটো, ত পিছত আৰু কেতিয়াবা কথা পাতি দিয়া আৰু দিয়া হ'ব দিয়া আজি থৈছো।